আহ।
অ মুনূ ঘৰত আছা।
ঘৰতে আছো ৰ'ব।
অ সোনটো যোৱা নাছিল ৰবা। কাৰ গা বেয়া।
অ মোৰে এই গলৰ যে মই কৈছিলো পৰহি।
অ বেছি হৈছে
উম মানে গ'লটো ভালে পোৱা নাই মই এতিয়া গ'লটো মানে এইফালেও হিলাব নোৱাৰো ইফালেও তোৰ তল ফালেও মানে চাব পাৰা নাই কালি মানে এইটো উে গৰম পাশেক দিয়ে যে বেগটো
অ
সেইটো দি শেষ দিলো বিষৰ কিবা কিবি লগালো উম নাই তথাপিতো আজি ম মানে অলপ বেছি হে মানে হোৱা যেন পাই আছো পিছফালৰ একদম গলৰ হেৰিৰ পৰা কি বা হ'ল হঠাৎ
খেপ ঢুকিলে বিচাই নেকি
নাই নাই ভিতৰত একো প্ৰব্লেম নাই মাত্ৰ এই যে ৰস গ টো হে প্ৰব্লেম মানে কি বা হ'ল শুতে আকৌ বেয়া হলে অ মই চব ৰডাৰ দিছো কালিও দিছো আজিও দিছো শুওতে মোৰ প্ৰব্লেম একো হোৱা নাই এই পৰহিদিনাখনে টিউশচনৰ পৰা আহি থাকোতে বেগতটো মই পিঠিত লৈছিলো যে একফালৰ পৰা এনেকে খুলি আনি বেগতটো আগফালে ল'ব খোজোতে সেনেকুৱাই কিবা হ'ল নেকি তাৰ মানে হঠাতে এই ৰক বাগাৰ বুলি কয় যে
অ অ
এনেকুৱাই কিবা হ'ল নেকি আজিয় এই হেৰিত যাম ৰ'ব পিঠিৰ ফালে নহয় আজি আকৌ কালি ৰাতি শেষ দিলো যে অকল গলৰ এই চাইডৰ ৰোগৰ পৰা এতিয়া লাহে লাহে মানে লেফ্ট চাইডৰ হাতৰ পিছফালে যে জইনটো আছে এখান লোকে পুৰা একদম বিৰ হৈ আছে কালি ইমান খিনি নাছিল আজি আকৌ বেছি হৈছে মানে একোৱে কাম কৰিব পৰা নাই সেনেকুৱা অৱস্থা মোৰ আজি এইবাৰ এইয় দেকাামামা ত অলপ জাৰি চাম ৰবচোন ৰ বাগৰও হ'ব পাৰে ন
অ অ তেওঁ ভ মা হ মানুহজনীয়ে কৰিলে বেছি ভাল হয়
কিন্তু আৰু গধূলি সময়ত লগ নাপাও নহয় আজিকালি আৰু এই একদম ওপৰত থাকে তাকে মই ভাবি আছো টিউচনত থৈ তাক মই যাম ৰবো একবাৰ যাই অকল মানে কি ভাত খালো ৰব দেউতাকক পঠালো আগতে তাৰ পিছত বাপেক পতি একেলগে দিলো তাৰ পিছত মই খালো খাই অলপমান ৰেষ্ট লৈছো আৰু লাহেককে যাব হ'বয়ে দেখোন টিউচনত সেইকাৰেলানে আপোনালোকৰ জেঠীমাৰ কি হল খবৰ ভাল পাইছে নে নাই
ভাল পাই মানে তোমাৰােে হ ন অকল সক আ অ কিবা লগাব দিয়া আৰু পেটৰ বিষতটো অলপ অলপ আছে মানে ভাল হৈছে কিন্তু তাতে পেইন ক্লিয়াৰ দি আছে কাৰণে কিজানি ভাল হৈছে আৰু ডটৰেটোো ফুল্লি কৈ দিছে সেইখিনি পু ৰত্ন খিনিৰ কাৰণেই হৈছে বুলি
আহ
তাৰপিছত তোমাৰ এতিয়া ৰিলিজ দিয়া কথা নকলে দেখোন আজিও কালি মানে কি কৰে বা। দিলেই ভাল আৰু কালি তোমাৰ গলো ৰাতি। ৰাতি অহা বহুত দেৰি হ'ল দহ চাৰে দহটা মান বাজিল।
অ' কেইটামানত গৈছিল কালি
কালি কেইটামানত গলো ন ইহঁতৰ, চাৰে পাঁচট মান বাজিল নেকি?
অহ।
চাৰে পাঁচটা মানত গৈছো এই বৰষুণ দিলে নহয় সেইকাৰণে ৰৈ থাকোতে গল যে পোৱালি কেইটাক লৈ যাব লগা হৈছে বাহিৰতে থৈ দিছো তলত সিহঁত। এজনীয়ে পোৱালি ৰখিযা হৈছে এ বেমাৰীৰ ওচৰত গৈছো আ তাতে। স্কিন ডিজিজ ন যাব নোৱাৰি ন ল'ৰা ছোৱালীলৈ।
উম-উম।
তাকো এতিয়া মাক্ক যত থৈছে এইটো আইচলেচন ৰুম একদম।
অহ,
যাব নোৱাৰি মাকস সক্স পুৰা পিন্ধি যাব লাগে।
অহ,
স্কিনৰ কাৰণে একদম ফুল চছেপট কে ৰাখিছে ভিতৰতে চব টইলেত। চৈলত এটা চৰি আছে তাৰমানানে। মানুহক পটককৈ চুবৰ কৰিব নিদিয়ে।
অ' সেইবিলাকত সেনেকে ৰাখে।
অহ,
ঠিকে আছে দিয়ক ভাল হৈ আহিলে সোনকালে ভাল আৰু।
সেই তেনেই সুবিধাখিনি ঠিকে আছে তাত কিন্তু শ্ল' আৰু ট্ৰিটমেণ্ট শ্ল'।
উম-উম।
ডক্তৰটো তোমাৰ এভেইলেবল নহয় দুটা ৰাউণ্ড মাৰে আৰু কিবাকে
অহ
এয়া প্ৰাইভেট বিলাকত যেনেকে ৰাতি নটাত আহে চাৰে নটাত এবাৰ আহে সেনেকে নাহে।
উম-উম, এতিয়া খোৱা লোৱা হ'ল নে নাই।
অ' হল-হল কি বনালা আজি?
মই আজি এয়া কি বা মাছ অহ লৈ আহিছিল কালি। মানে নদীৰ যে অলপ সৰু সৰু চেপা চেপটা। এইটো কি বা বুলি কয় গম নাপাও সেইটো মাছ কালি মানে আনা। আছিল মাছ। তাৰ পিছত টেঙা দি বনালো তাৰ পিছত আৰু আমাৰ ঘৰত মানে টেঙাই খাৰে বলে নাখায়। কিন্তু আমাৰ টেঙা যদি হয় খাৰ খ লাগেই আকৌ মানে খাই সোৱাদ লাগে যে।
ই ৰাম নাখাবা দিগদাৰ হয় টেঙা আৰু খাৰ একদম নাখ। তাত নোখোৱাাবা ডাঙৰ মানুহ যোনে খাই খাওক বাৰু।
অ' সি বাৰু নাখায় নাখালে ৰ'ব তাকো বনাইছিলো আজি। কি জানে যে দুধ কচু দুধ কচু থাৰি যে। দুধ কচুত ফাৰি অ' সেনেকে খাৰ বনাইছিলো মাছ।
উম,
তাৰ পিছত তাক আলু ভাজি দিলো সিটো নাখায় বাৰু অকল টেঙাৰ আঞ্জাই দিয়ে খাইছে আৰু। আনকি টেঙা আঞ্জাত দিয়া সি মাছো নাখায়।
হা
এই
তাকে এই সৰু মনি সৰু মুনু খবৰ কি? কি ভালে নে চলি আছে নে ঠিকে থাকে।
উ'ম তাইৰ ঠিকেই বৰ্তমান আছে ৰ'ব।
অ', একো কব নালাগে, এনেই কলে হ'ল আৰু।
উ'ম, উ'ম।
অ'।
আছে এনেকা বাবুৰ অ' হৈছে, সেই কোনেনো ফোন মাৰি থাকে, ফোন মাৰা সময়ত খিনি আৰু বেলেগত ইমান সময় এনেই আছে মোবাইলতটো। তেতিয়া কিন্তু কাৰো ফোন নাই, এতিয়া পুৰা একদম ফোন আৰু
মই বৌক সুধিলো তাৰপিছত বোলে মই এপাক যাম। কালিৰ পৰা হেনো দেখিওঁ মাত বোলও কৰা নাই।
অ'।
কেনেকুৱা ধৰণৰ দেই বুজিয়ে নাপাও।
তাকেতো মইও কৈছো ময়ো কৈছো চবৰে ক্লিয়াৰ হল চব। চব প্ৰব্লেম শেষ হ'ল। তইওঁ যাবি একবাৰ যাই। যায় কেনে তই মানে প্ৰথমতে নোলাবি কথা- খিনি এনে যাবি আৰু কিবা। বাহানালৈ হ'লিও কয় নে নকয় চা, কালি অ', কালিৰ পৰা তো কোৱাই নাই আজি একবাৰ যাইছা। নহলে আৰু সিহঁতে আৰু নাই, নাই বুলি কৈ কিনে চেচ কৰি থৈ দিব।
ত আৰু শুনাচোন তুমি সেইটো অকল তাইহে পাৰে নে তুমি অ সৰু মুনুক যে। কৰি দিছিলা।
অ'।
সেইটো তুমি কৰি দিছিলা নে তাই?
তাইয়ে দিছিল মই হেৰিতো আৰম্ভণিহে কৰি দিছো।
অ', অ', অ' মেইন কামটো লাগে ন অ' টি পি চটি পি লাগে যে।
অ'। বাকী খিনি। কালিয়ে মই কৈছিলো নতুন এজনী আছে তাৰ পিছত কৰি দিব নেকি? তাৰে পিছত হৈছে কি নাই? এইবিলাক যপ চপ চেছ হৈছে। এতিয়া আৰু নহ'ব নহলে মই আমাৰ এইয়া ভাই বোৱাৰীটোক কৈছিলো আৰু মানে আহিছে। কালি তাই।
অ', অ'।
মই ভাবিছিলো কি তাইকো হে কৰি দিওঁ। তাৰ পিছত সিহঁতক কওঁতে কৈছে কি নাই নহ'ব আৰু।
অ', নাই দিয়া মই মই গৈছো এবাৰ যাবা এতিয়া তাৰমানে এই ব্যস্তও আছে চাগে মানুহজনী।
উ'ম, উ'ম। আৰু মানে প ল'ৰাটোৰ আজি পৰীক্ষাৰ বহি দিছে নহয়। পৰী পৰীক্ষা ইমান এটা ভাল হোৱা নাই নেকি? সেইকাৰণে কিবা বকি আছে বোলে সেইকাৰণে তাই যোৱা নাই।
অ'। কব চাগে দিয়া সিহতেও তমানে হ
ক'বও পাৰে মোক মানে মেছেজ দিছিল, অলপ আগত তে মানে কৈছিল হেৰি এ! উ'ম তোৰ মানে হল নেকি হোৱাতটো নাই? সেনেকে কৈছে তাৰ পিছত তাৰ পিছত ৰিপ্লাই দিয়াই নাই ৰব এতিয়াও।
সিহঁতে অকমান কিবা টেনশচনত আছে চাগে দিয়া। কিবা- কিবি ইফাল, সিফাল তাৰ মানে মই ফোন কৰিছিলো এবাৰ। কেতিয়াও ৰিচিভ কৰা নাই নহ'লেতো, মানুহগৰাকীয়ে ফোন কৰে কলবেক কৰে। তাৰপিছত আজি দেখোন কৰা নাই চাগে কিবা অ'হ। এ! ইফাল, সিফাল চাগে হেৰি হৈ আছে আৰু
উ'ম দুইজনীৰে মানে চব প্ৰব্লেম হৈ গৈছে যে সেইকাৰণে আৰু।
অ' এ ভৈৰৱী আহিছে নেকি বাৰু নাই ন'। মই এজনী ছোৱালী এজনী দেখা পোৱা হেন, হয় নেকি?
উম, কালি আহিছিল গৈছে তাই ৰাতিপুৱাই মাৰ লগত একেলগে ওলাই আহে।
এ মই অলপ হ'ল আধা ঘন্টা মান সময় ৰাস্তাৰ ফালে যাওঁতে তাইৰ নিচিনা একদম এ ছেম টু চেম ছোৱালী। দেখা পালো।
অ' কালি উ বৰষুণ যাক মানে তাইও আহি ঘৰ সোমাইছে তাৰ পিছত মানে বৰষুণ জাকো পাইছে।
অ'হ।
সময়ত আহিছিল এই মানে কিবা উম'।
ঠিকে আছিলে কিন্তু সেইজনী নহয় কিন্তু তাই অকলেহে দেখা পাইছো মই যাক দেখা পাইছো।
অহ।
এই কিবা কাপোৰ চিলাব দিছিল তাই এতে আমাৰ হেৰি তাতে ব্লাউজ।
অ'।
তাহঁতৰ বোলে কোনবাৰ বিয়া আছে তাৰে কাৰণে ব্লাউজ চিলাবা দিছিল। তাকে চিলোৱা হৈছিল তাকে। মই কৈছিলো অ' হৈছেছিলো আ লৈ যা পিছে তুমি লৈ আহা নহ'লি স্কুল বন্ধ। মই নিচালাও এই আমাৰ আইতাকে চিলাই যে
চিলায় ন'।
চিলাই তাকে মৌ কাকো তাত অ' পাৰফেকে হয়।
অ' মোৰ কাপোৰ, এযোৰ আছে মানজনীক দি অ'। এনে মইতো ইমান ডিজাইন নিদিও বাৰু চিম্পুল।
অ' আমাৰ মাৰো এটা চিলাই থৈ দিছে মানে গোটেইখিনি হোৱা নাই। এই গুদাম বিলাক লগাব আছে কাটি তাতে কমপ্লিত হৈছে আৰু বাকী চব তাকে তাই আকৌ কৈছিল স্কুল বন্ধ তুমিয়ে আহা নহ'লি লৈ আহো, সৰু সৰুৰ লগত তুমি আহা তাকো লৈ আহা মই নাযাওঁ আৰু তাৰ পিছত ম কৈছো মই একেইদিন নাযাও, ভিনদৰে ঘৰতে আছে লাগে যদি নিজে আহি লৈ যা।
অহ অ'।
কালি সেই সেইকেটা নিব কাৰণে আইছি।
তাই আগৰ নিচিনাই হৈ আছে নে বেলেগ হৈছে অকণমান।
অকনমান বেলেগ হৈছে আগত কৰি। অলপ মানে এতিয়া কষ্ট-চষ্ট ইমান নাই নহয়। অলপমান আগত কৰি মানে শকত হৈছে আৰু বগাও হৈছে অলপ উম'। টিউচন খিনি
সিহঁতৰ প্লেচটো ভাল ন কিবা এটা এটা এনেও বেলেগ কিবা কিবিও কৰিব পাৰে। দিয়া তুমি ৰেষ্ট লোৱা নহ'লে, ডিঙিতটো হেৰি কৰিবা কাপোৰ এখন বান্ধি বেছি লটি-ঘটি নকৰিবা।
উম-উম দিয়ক হ'ব দিয়ক।
আৰু তুমি সেই ঠাণ্ডা পানী খাওঁতে হৈছে নেকি মোৰ দাউত।
নাই সেইটো কাৰণে হোৱা নাই ভিতৰত হোৱা নাই যে আকৌ চোৱাই নাছিলো মই দিয়ক হ'ব দিয়ক।
দিয়া ঠিক আছে অহ।